কোৱাছা।
মই ভাত বনাই আছো তুমি কি কৰি আছা।
মইয়ো এনে আৰু বহি আছিলো। এতিয়া আজি জানানে এতিয়া চাহ খাইছো মানে আমি সেইটো কাৰণে এনে এনে বহি আছো। অ, অ, ইমান লেট হৈ গল মানে বৰষুণ দি আছিল। িল আৰু গাখীৰ ৰান্ধিব লাগে ন টো ইমান কিছাৰ এ বৰষুণ আমাৰ ইয়াতে মানে অলপ পাহাৰী।
বোকাটো হৈছে চাগে তাতে অ তোমাৰ এই ৰাস্তাৰ ফালে বহুত বোকা হয়।
উম, ক'ব নালাগে বাপৰে আৰু আমাৰ ইয়াত। তাতেটো ইমান ৰঙা মাটি ন পুৰা যদি এইবাৰ বৰষুণ দিয়ে ন। পুৰা বোকা বহুত লেতেৰাকে বোকা হয়।
উম, উম, হয় ঠিকে ক'লে তোমাৰ বোকাটো আৰু এতিয়া ইমান বৰষুণ দিয়ে আছে দুই দিন। তিন দিনৰ পৰা একেদিন দিয়ে আছে তোমাৰ বৰষুণ হম।
ক'তবা ওলাই যাব বিচাৰিলেও।
অ, অ, হয় যাব নোৱাৰি ময়ো ভাবিছিলো আজি প্লেন বনাইছিলো ময়ো। তোমাৰ এই ফিল্ম চাবলৈ যাও বুলি ভাবিছিলো এই তোমাৰ সেই পানী দিয়াৰ কাৰণে বৰষুণ দিয়াৰ কাৰণে যাবই পৰা নাই।
সেইটোয়েটো আৰু ৰাস্তাৰ মেইন প্ৰব্লেম তাৰপিছত ড্ৰাইভাৰ কেইটাৰ প্ৰব্লেম তাৰ পিছত গা বেয়া হ'ব। মানে চবতে প্ৰব্লেমে মানে। কোৱা ব অ, অ, কোৱা কৈছো যে বৰষুণ দিয়ে অ, অ, কোৱা।
তোমাৰ এই যে বৰষুণৰ সময়ত তোমাৰ ৰিক্সা বিলাকে আৰু ডাবল পইচা লয় নে।
হ ল'বয়ে জানা কি ক'ব আম এ কেতিয়াবা কয় যে এ আগত বহুত পানী হৈছে আমিত টো এইটো গাড়ী দিয়ে চলো ন গাড়ী যদি বেয়া হৈ যায় আমি কিহেৰে চলিম। ভাড়া ডাবল লাগিব যাব আছে যদি যাওক এনেকে কয়।
অ, তাকে।
উম, আৰু আমাৰোতো উপায় নাই।
উম, হয় উপায়ে নাই আৰু কি কৰিবা ন সেনেকুৱা সিহঁতে আৰু পইচা খুজিয়ে যে।
হয় আৰু কিছুমান হয় আৰু কিছুমানে ন ড্ৰাইভাৰ কেইটা বহু চালাক। যদি চাই ন কি নতুন মানুহ আহিছে নহলে তুমি যদি খালি এবাৰ সুধি লোৱা যে কিমান ভাড়া হ'ল। যদি দহ টকা হব লাগে তোমাক বিশ টকা ব
হয় হয় ঠিকেই ক'লা এনেকুৱা হৈছে মোৰ লগতো এবাৰ হৈছিলে মই এনেও সুধিছিলো হা কিমান বুলি মই গম গম পাও যে কম হয় বুলি এনে সুধিলো আৰু তাৰ পিছত মোক কৈছে। এ মানে দহ টকাই আছিল বিশ টকা বুলি ক'লে তেতিয়া মই মানে মই সদায়। সদায় অহা যোৱা যোৱা কৰো আৰু কিয় এনে এনে কৈছে বুলি এনেকুৱা ক হ'লো আৰু সেইকাৰণে সেনেকুৱা হয়।
হয় বাৰু আমাৰ ইয়াৰ পৰা মানে আমাৰ ঘৰৰ পৰা লখৰা যোৱাত ন মানে এনে দহ মিনিট মান লাগে। কিন্তু ইমান কেতিয়াবা কেতিয়াবা খোজকাঢ়ি যাবৰ ইচ্ছা নাযায় ন তেতিয়া আমি যাওঁ। এদিন না এইটো ৰিক্সা বালা বিশ টকা বিশ টকা লৈ লৈ লৈছে মোৰ মাৰ পৰা বিশ টকা মোৰ পৰা মানে আমাৰ দুটাৰ ভাৰা মিলাই চল্লিছ টকা ল'লে এনে বিশ। টকা ভাৰা ত মোৰ মাক কৈছে এইটো কি কৰি আছে আমি সদায় অহা যোৱা মানুহ এইটো ভাড়া। এ বিশ টকা দি আহি য আহো আৰু যাও ত মাক কি কয় এই ভাড়া বঢ়াইছে নহয়। আপুনি নাজানে নেকি ত মোৰ মা কি কয় আপোনাৰ কাৰণে ভাড়া বঢ়াইছে নেকি আমাৰ।
অঃ তাকে। হয় সেনেকুৱা আৰু তুমাৰ এই আজিকালি এ সেইটো গ্ৰীণ বাছতো যাবই। চাই নাযায় আজিকালি তোমাৰ এই উশাহ চুষাহ বন্ধ হৈ যায় সেই।
উশাহ বন্ধ হৈ যায় আৰু মেইন প্ৰব্লেম কি জানা এইটো ছোৱালীৰ কাৰণে মানে। আনচেফ হৈ যায় ইমান মানুহৰ গাত লাগি থাকে চাঞ্চত। পুৰা চান্স চান্স লৈ থাকিব মানে চাবচোন পুৰা গাত লাগি থাকিব হয় ন এইটো মোৰতো বহুত ভয় লাগে উ মোৰটো মোৰটো বহুত ভয় লাগে আৰু কিছুমানক চাবাচোন কেতিয়াবা হয় হয় আৰু কেতিয়াবানে মানে মেজিকতো বহিলে এনেকুৱা হয় কিছুমান মানুহেনো পূৰা গাত লাগি থাকিব হেঁচা মাৰি থাকে জানি বুজি উম উম এনেকা কৰিব নাপায় কিন্তু হয়নে নাই?
উম হয় মইতো এনেই খং উঠি যাম মই কেতিয়াবা কৈয়ে দিওঁ এনেকুৱা
অ', হয় সেইটোৱে তো কিছুমানেতো মাৰিয়ে দিয়ে কিন্তু জানা মইতো বহুত ভয় কৰো মোক ভয় লাগে কিন্তু অ', কিন্তু মোৰ আৰু আমি এনেকুৱা হয় ন যেতিয়া আমি যেতিয়া কলেজৰ ফ্ৰেণ্ড কেইটা সবে চাৰিআলিৰ পৰা একেলগে মানে কলে যাওঁ নে ত' একদম পুৰা হাঁহি থাকো না হাঁহি কথা পাতিতো যামেই তো দুটা তিনা জুৰি কথা পা পুৰা বাছতটো গম পাই কিমান হাল্লা হয় হাঁহে থাকে চবে ন ত এটা মাইকী এদিন লগ পালুৰে বুঢ়ী ম মাইকিয়ত আছে ই দ্বাৰা কি ক কিমান কথা পাতি আছে চবকে ডিষ্টাৰ্ব হৈ আছে ন ইমানে যদি তোমালোকক দিব আছে বাছৰ পৰা নামি যোৱা বোলে এনেকে কৈ দিছে মোৰ এজনী গাৰৰ ফ্ৰেণ্ড গাৰ ন ফ্ৰেণ্ড তটো তাইক মুখতে কয় এই কয় যে আপোনাৰ য আপুনি তামোল খাই আছে আমিও গোন্ধ পাইছো আমাৰো অলপ দিগদাৰি হৈ আছে আপুনি নামি যাওক আপোনাৰ যদি মানে অ', কি আপোনাৰ যদি ইমানে প্ৰব্লেমছে প্ৰাইভেট গাড়ী লৈ আহিব আপোনাৰগতে বোলে কোনো কথা নাপাতিব নেকি
প্ৰক দৰবলাক থাকে যে তোমাৰ সেইবিলাকো মানে কি কেতিয়াবা এনেই বেছিক কি কথা পতা মানে কথা চতা পাতিলে হাইত থাকিলে আহি যায় ওচৰত আহি কেইটা বহি থাকে এনেকুৱা ভাল নাপাও আৰু মই
উম আৰু হয় আৰু তুমি য ইহঁতক এ এইটো ত নিজে ন নিজে নিজে মাজত বগিব
অ', অ', কিবা কিবি বকিয় আৰু সেনেকুৱা হয় কিছুমান থাকে তোমাৰ সেনেকুৱা চিটি বাছত থাকে বহুত মানুহ গ্ৰীণ বাছতো দেখা পা পোৱা নাই গ্ৰীণ বাছ মানে মোক ইমানে ভালে নালাগে তোমাৰ
অ', উশাহ বন্ধ হৈ যায়। আৰু নহ'লে বেছি যিটো ৰ'ড থাকে বাহিৰতো উলটি উলটি ফিল হয় জান মোৰ যেনেকা লাগে এতিয়া বমি টিং হৈ যাব
আৰু তোমাৰ এ চিৰ পৰা ওলোৱাৰ পিছত কিমান গৰম লাগে ন হে উম উম আৰু মাথাও বিষা সেইটো তোমাৰ
তয়ে আৰু আজিকালি জানাান তুমি অ', অ' কিন্তু আজিকালিতো ৰেপিডো উবেৰোটো ভাল নহয় তুমি ট্ৰাষ্ট কৰিব নোৱাৰা
হয় হয় সেইটোতো ত্ৰছ কৰিব নোৱাৰি আজিকালি
আজিকালি এনেকুৱা কৰি দিছে ন কি ৰাস্তাত ওলোৱাই মানে ভয় লাগে। তুমি ৰাতি অকলে অহা যোৱাত টো ভয় লাগে মানে কেতিয়া কি কৰি দিব মানুহে কোনো নাজানে
হয় হয় সেনেকুৱাও হয় আজিকালি তোমাৰ আৰু সেই হলেও মানে তোমাক ত মানে আগতে আছিল চছেফ আছিল তোমাৰ আগতে সেই তোমাৰ ৰেপিডো বিলাকো চছেফ আছিল এতিয়াতো মানে সেনেকুৱা নাই বহুত গো মানে আজিকালি চবেই ল লোৱা হল যে সেইকাৰণে আৰু যোনেও লৈ লৈ লাইছে বনাই লয় যে যোনেও মানে য'তে সেইটো হৈ যায় সেইকাৰণে
লৈ যায় আৰু মানে ক'ব যে এইটো ৰাস্তাটো ভাল পৰাৰা যাও ভিৰ নাথাকে আৰু বেলেগ জেগাতে লৈ যায় মাহ বহুত ভয় আজিকালি এইটো মাজতে যেহেতু ওলাইছে ন অটো ৰিক্সা বালা যেহ এ ছোৱালীক এইটো হোটেলত দি পিনে ৰেপ কৰাই দিছে মানে বহুত ভয় লাগে ন?
হয়, হয়, এনেকুৱা বহুত ভয় লাগে মানে আজিকালি এনে এইবিলাক নিউজ বিলাক মানে বহুত আহি আছে আৰু।
হয়, আমাৰ মানে
আগতে আছিল কিন্তু আগতে মানে সেনেকুৱ লুকোৱা গৈছিল ন আজিকালি তোমাৰ ইনষ্টাগ্ৰামত ভাইৰেল হৈ যায় যে,
ডাইৰেক্ট, সৰু সৰু কথা জানান ঘৰৰ কথা হব ভাইৰেল কৰি দিব।
উম, উম, আজিকালি মানে সেনেকুৱা এইটো মানুহে বচাব নাযায় ভাইৰেল কৰি দিয়ে এনেকুৱা হা
আৰু আজিকালি মোকত কি লাগি জানা কিছুমানে যে হানি মনত যায় এইবিলাক কেনচেলেই হ'ব নেকি পাহানি জোগাত যে যায় ফুৰিব এইবিলাক কেনচেল হ'ব চাগে।
অ', হয় তোমাৰ এই যে এইবিলাক যে নতুন নতুন যে কেচ ওলাইছে কেচ যে ওলাইছে, উম, হয় সেইবোৰৰ কাৰণে আৰু তোমাৰ এটা কমেডি ৰিলচ ওলাইছিলে হা এই যোনে যোনে যোন যোন ছোৱালীয়ে যে মাৰিছিলে সেইবোৰৰ চুখ ফটোটো দি কিনা বেলেগ ল'ৰা সুধিছে কোনটো ভাল লাগিছে বুলি তাৰ পিছত মানে যোনে যোনে যোনটো চিলেক্ট কৰে সিহঁতক কৈ কয় আৰু যে অ' তুমি ব্লু ড্ৰামত যাবা আৰু তুমি সেনেকুৱা যাবা তুমি ফ্ৰিজত যাবা আৰু তোমাক তো খাইৰ পৰা দিব এনেকুৱা।
বাপৰে সজাই তেওঁ ভয় লাগে ন বাপৰে আজিকালি এইটো নহয় যে ছোৱালী কম ল'ৰা বেছি বেয়া বুলিছো ছোৱালীও সিমানেই হৈ গৈছে আজিকালি, না তাত দুটা চোৱালীৰ কাৰণে চব আমাকো সেনেকুৱাই ভাবিব।
উম উম হয় সেইকাৰণেতো তোমাৰ আজিকালি মানে বহুত এইবিলাক নিজ দেখা পাইছো আৰু তোমাৰ এতিয়াটো নতুন সেই যি গ্ৰীণ বাছৰ যে কলো সেইটো নতুন ৰুল ওলাইছে তোমাৰ কিছুমান মানুহ যে এনেকুৱা কৰি এক্সিডেন্টো হল ন সেইকাৰণ এতিয়া গ্ৰীণ বাছ মানে এটা ৰোল হৈছে যে অকল লেফ্ট চাইডে দি চলিব আৰু তোমাৰ অভাৰটেক কৰিব নোৱাৰি আৰু।
উম উম এ ইহঁতক ন জানি বুজি মানে কৰাই মাৰ উ মানে কোনেও পইচা দি পিনে সিহঁতক মাৰিব দিয়ে চাগে। সনেকুৱা কৰিছে দুটা স্কুটি বালা মানুহ মাৰি পিনে পুৰা ডেথ হৈ গৈছে তো। হয় ন? উম, উম, এনেকুৱাতো এনেকুৱা মানে কি বহুত ৰিক্স হৈ গৈছে মানে ৰাস্তাত যেতিয়া ওলাও ন দিনতো মানে খোজ কাঢ়িলে মানে ভয় লাগে যে কি হব কি নহব ন।
হয়, হয়, সেনেকুৱাতটো হয় বহুতে আৰু সেইকাৰণো এতিয়া বহুত ৰোল বিলাকো কিবা কিবি ওলাইছ হ'লেও মানে আজিকালি তোমাৰ বহুত এনেকুৱা হৈছে আৰু। আৰু তোমাৰ এনেকুৱা বাহিৰা দেশত বাহিৰা দেশতো আছে ন তোমাৰ গ্ৰীণ বাছ এনেকুৱা ইলেক্ট্ৰিক বাছ বিলাক। ন হ'লও মান তাত তেনেকুৱা নহয় তাতে মানে ৰাস্তাাবলাক ডাঙৰ ডাঙৰ আছে যে আৰু তাতে ট্ৰেফিক ৰুল মানি চলে ইয়াতে এনেকুৱা মানি
উম মানে আমাৰ ইণ্ডিয়াতে এইবিলাক আছে ইয়াতে মানুহ কেইটা চাগে বেছি পঢ়াল মানে কি ইমান এডুকেটেড নহয় ন চব মানে কি অলপ পৰিচয় টো মানে গাঁৱাৰৰ নিচিনা কাম কৰে
হয় পঢ়ি কিনাও তোমাৰ মানে এনেকুৱা হ'ল যে কিছুমানে মানে য সেনে সেইবিলাক কামটো পাই যায় ন
উম হম হম অ' আৰু খালি এটাাৰ মানে সিহঁতে পইচা কাৰণে কৰে কি পই যেতিয়া মৰিব যে সিহঁতে মানে পইচালৈতো নাযায়। হয় ন? এটা পইচা কাৰণে মানে সিহত মানুহ চিনি নাপায় ভাবা না কি এই আ ক'ত বা মহাৰাষ্ট্ৰ নে চাইছিলো সেইটো কৰিছে জানানা নিজৰ ৱাইফক কাটি পিনে এটা আৰ্মি ভাৱানা, যোনে দেশক ৰক্ষা কৰি আৰ্মীয়ে নিজৰ ৱাইফক কাটি পিনে প্ৰেচাৰ কুকাৰত চব এইটো মিট বনাই খাইছে। অ' মা মোৰ ভয় লাগে পুৰা
হয় সেনেকুৱা হয় তোমাৰ, বহুতে এনেকুৱা কেচবিলাক আজিকালি ওলাইছে আৰু
মানুহ কেনেকে খাব পাৰে মইতো ভাবিম আত্মা আমাক আহি ডিষ্টাৰ্ব দিব সিহঁতে খাই দিয়ে।
উম, উম হয় মানে কিছুমান থাকে আৰু এনেকুৱা আৰু, তূমি সেইবিলাক ন এনেও দেখাই আৰু নিউজ বিলাক আজিকালি অলপ কিবা হ'লে নিউজ বিলাকে বঢ়াই চ়াই কৈ দিয়ে আৰু সেইবিলাক এনেকুৱাতো হ'ব নোৱাৰি চাগে তোমাৰ, এনে কৰি ছে চাগে এনেকুৱা বয়জন কৰিলে চাগে। এনেকে খোৱাতটো এনে অ' হয়, হয় সেইবিলাক মানে বহুত ডেঞ্জাৰ ডেঞ্জাৰ কেছ বিলাক বাহিৰৰে বেছি ছি হয় এনেকুৱা।
উম, উম।
মানে ইয়াৰেতো এনে শুনা পোৱা নাই, বাহিৰতো বাহিৰা জেগাত বেছিকে হয় এনেকুৱা।
উম আৰু এটা দুটাক চাই পেনে আৰু চবেই লাহে লাহেকে তো ষ্টাৰ্ কৰি আছে।
উম, উম হয় তোমাৰ বেছিকেতো চবে টিভি চাই চাই এনেকুৱা হৈছে আৰু।
আৰু চবেই ভাব সেইটোৱে। আৰু এই চবৰে মাথাত এইটো নাহে নেকি? আমি যিমানো কাম কৰিলো আমি বোলে পুলিচক গ'ম নাপাব। পিছত যাইতো ছত গ'ম পাইয়ে।
হয়, এইটোতো যিমানে তুমি লুকালে সেইটোতো গ'ম প পোৱা যায়ে।
গ'ম পাই, এইটোও এইটো জানি পিনেওঁ এইবিলাক এই মানে চবে এইবিলাক কাম কৰে।
উম, উম কৰে আৰু এেনেকুৱা সেইবিলাক কৰি কিনে কি বা পায় মানে সিহঁত তে জানে আৰু। গ'মেই পাই যে ধৰিলেতো লৈয়ে যাব বোলেটো ন। আৰু ইমান ভাইৰেলো হৈ যায়। উম নিজৰে মানে নিজৰ উম নিজৰে মানে এটা, অ' সেইটো না। আৰু তোমাৰ সেনেকুৱাই হয়। কিছুমানে আৰু বুজি নাপায় ন সেইকাৰণে আৰু মানে কিবা খঙে উঠি যায়, কিছুমানে খঙো বহুত থাকে যে সেইকাৰণে এনেকুৱাত হে কৰি লয়, উম দিয়া ঠিক আছে দিয়া হা ৰাখো মই। উম, উম অ' দিয়া মোৰো ভাল লাগিল।
দিয়া।
উম